হেল্ল'।
অ', কোৱা।
কি কৰি আছা?
এ ভাতকেইটা খাই বহিছো এতিয়া।
তাকে। মইও এনেই, মোবাইল চাই আছিলো।
ভাত খালা?
ভাত খালোঁ খালোঁ।
অ', অ', এই এইটো, গৰম কেনেকুৱা পৰিছে?
গৰম নক'বা আৰু একদম।
একদম ন?
বেয়া গৰম পৰিছে আৰু।
আমাৰো এই বাঃ থাকিব পৰা নাই দেই গৰমত। এইব কি? আমাৰ কিন্তু ৰাতি কালি দিছিল দেই।
অ', আমাৰো এইফালে দিছিলে বাৰুতে।
অ', ৰাতি দিছে, উম আকৌ ৰাতিপুৱা নটাৰ পৰা আকৌ যিহে টিকা ফতা ৰ'দ।
এই বাপৰে।
সেইটোৱেই, এতিয়া তোমাৰ এই ক'ৰবাত এইবাৰ চামাৰ ভেকেশ্যনত ফুৰিব যোৱা প্লেন?
ফুৰিব যোৱা প্লেন তাকে কৰিছোঁ, শ্বিলং তিলঙৰফালে।
কি যোৱা নাই এতিয়ালৈকে?
নাই নাই, যোৱা নাই, প্লেনিংহে কৰি আছোঁ। পোৱালী বিলাক মানে উলিয়াই আছোঁ, এফালৰ পৰা চব। কোনোবা যাওঁ নাযাওঁ, তেনেকৈ আছে।
অ', অ', হেৰি এইটো, ক'ত শ্বিলং যাবা নেকি?
অ', শ্বিলং যাাম বুলি ভাবিছোঁ, অকণমান ঠাণ্ডা হৈ আহোঁগৈ।
উম, মামাও, আমিও যোৱা প্লেন কৰি আছোঁ বাৰু।
উম।
এই কেইদিনতে যাম আৰু, দহ তাৰিখ এঘাৰ তাৰিখ মানে।
অ', তোমালোকে ক'লৈ যাবা?
আমাৰ এই, এইটো টিপি।
অ', অ'।
তাতেই যাম, তাতো কি হয়, এতিয়া আকৌ।
তাকেই, এইডাল গৰমত ওলাই যাবলৈও মন নাযায় ন।
উম, মানে এতিয়া তোমাৰ বেছি গৰমটো পৰিছে যে, সেইটো কাৰণে মানে ঘৰতো থাকি শিকিবলৈ বিশেষকে একেবাৰে মন নাযায়।